কি কৰি আছা।
অ এয়া এই মানুহজন কামৰ পৰা আহিছে তাকে চাহ অকন দিছোন।
অ ভাত পানী খালা?
ভাত পানী আপোনাৰ খালো অ‌। আপোনালোকে খালে নে?
খালো খালো চাহ কিহে বনাইছা।
চাহেই হেৰি কি বুলি কয় ৰিং পাপৰ দুটামানকে ভাজি দিছো।
অ অ সে আজি সোনকাল আজি- আজি সোনকালে ছুটি হ'ল।
আজি সোনকালে আহিলে অ হেৰিয় এই দিনতো হেনো কামত খোৱা বোৱা খেলি মেলি হল।
অ অ এ কেতিয়াবা হয়ে অ কেতিয়াবা খাবলৈ ববলে চব সময়তে। চবতে সুবিধা নাথাকে যে বৰ দিগদাৰ হয়। আৰু খোৱা খোৱাতটো মেইন আও লৈ পেলাই মানুহে কাম কৰিও শান্তি নাপায় নহয় উম। আমাৰ আজি। মালিক যোৱা নাই, গৈছিলে বাৰু, এবাৰ অকণমান সময়ৰ কাৰণে গ'ল গৈ পেলাই গুচি আহিলে। বোলে কাম কৰিবলে মনে যোৱা নাইচোন এনেকে।
হয়য়ো আৰু সেই যে আপোনাৰ ৰ'দটো ইমান নাই যদিও কিবা গৰম এটা উঠি আছে।
উম উম আলহীও আহিছিলে আলহী আহি বহিলেহি অলপ দেৰি তাৰ পিছত সেই মিস্ত্ৰী এজন ওচৰৰে আহিলে আহি মিস্ত্ৰী জনে বোলে হেই কি হ'ল? কাম কৰোঁ আক তাপা মই এইজনে বোলে ৰ'বা মই মালৰ কথা কৈ দিওঁ। মাললে ফোন কৰিলে দোকানী জন হ'লও দিবি, মাল দি পঠিয়াবিনে, আমি বহি থকাত থাকিলো মাল আনি সাজি তাকে তাৰপিছত বোলো হেই ওচৰত বোলো হেই, উম ফৰ্মা নাই আকৌ মানে টেংকিতো ষ্টেণ্টডাল বনোৱা নাছিলো পকা।
অহ অ
বনোৱা নাই যে বনাই পেলাই বোলো সেই উম উঠাই দিওঁ টেংকী টো কিবা তাপাছত সেই ফৰ্মা বিচাৰিছিলো ওচৰ মানুহ এঘত জানো এতিয়া আছে নে নায়ে নে? আছে বুলি কৈছিলে লোকৰ পৰা আনি থৈছে হেনো
অ অ
উম নেজানো বাৰু এ খিটিং খাটাং আৱাজ এটা আহি আছে তোমাৰ আৱাজটো‌ অকমান
বনাই আছিলোঁ যে সেইটো কাৰণে চাগে
অহ-অহ, তাৰপা মালিক'ক চাহেকে খোৱাবানে- এতিয়া জলপান চলপান দিবা।
নাই পানীকে খাওঁ। হেৰি কি বুলি কয় আপোনাৰ জলপান-চলপান নিবলে মানে তেনেকে গাখীৰ নাই নহয়।
অ ৰুটি এটাকে বনাই দিয়া।
ৰুটি হেৰি এ কি বুলি কয় ৰুটি নেখাওঁ বুলি কৈছে। এতিয়া ভাতেকে বনাম আৱ সোনকালে।
অ'সোনকালে বনাই খাই শুই থাকিবা আৱ
উম।
বতৰটো কেনেকুৱা সেই ফালে, একদম ভুৰভুৰীয়া গৰম এচাত উঠি আছে।
অ উঠি আছে আৰু সেই আপোনাৰ কাৰেণ্টো নাই গম পাইছানে ৰাতিপুৱা পা।
কাৰেণ্ট নাই নি?
কাৰেণ্টো নাই
অ। আমা এইফালও নাই তেতিয়া মই গমেই পোৱা নাই মই চোৱাই নাই কাৰেন্টলে মই আজি মানে মোবাইলটো ইনে চাৰ্জটো দিনত দিওঁ আজি মানে সেই কালি ৰাতিয়ে দি থলো।
অ কাৰেণ্টো নাই ইয়াত তাকে এতিয়া আহে নে নাহ হে মই বোলো সোনকালে ভাত পানী কেইটা বনাব লাগিব আৱ।
আহিব কিন্তু কৰ'বাত কিবা কিবি বেয়া হৈ আছে নেকি আজি আমাৰ ফালে সেই লাইনমেন কেইটা মই ঘূৰি ফুৰা দেখিছিলো।
অ হ'বও পাৰে।
অ লাইনমেন যন ম জনে আৰু বেলেগ দুজন মানুহে ঘূৰি ফোৱা মই দেখিছিলো কিন্তু হেই নেজানো বাৰু দেই। আমাৰ এইফালে কি বেয়া হৈ আছে নেকি কায়েণ্টো আমাৰ ইয়াতো নাই বাৱ।
অহ অ।
কিহে খা হ'ব
ৰাতি আজি তাকে দিম দুটামানকে আনি থোৱা আছে তাকে বনাম বুলি ভাবি থৈছো
অহ ডিমৰ জোল।
মানে কি হয় আপোনাৰ সি দিনটো কষ্ট কৰি থাকে ৰাতি খালী ভাতকেইটা খাবলৈও মন নকৰে যে।
অ, সেই ভাতকেইটা অকণ ভালকে খাবলে মন যায় বাৰু সেইটো হয়। মোৰ এই মাছ-চাছবোৰ খাই খাই আমাৰ এইফালে মাছবোৰ প্ৰায় যে মোৰ মাছ খাবলে মন নেযায়ে মাছ আনিলে মই নেখাওঁৱেই।
অ আমাৰো সেই মাজতে জুৰকতা মাছ কেইটামান আছিলে তাৰ পিছতে আমাৰ ঘৰৰ মানে ভাইটি এটাই- দুদিন হ'ল। তাৰপিছত আপোনাৰ হেৰি কি বুলি কয় তালে গুচি গলো মেডিকেলতে আপোনাৰ দুদিন তিনদিন হৈ গ'ল যে
উম
উম, এইবিলাক মাছ কেইটা মানে জীয়াই থোৱা আছিলে হেৰি হৈ গ'ল মৰি গেলি গ'ল
অহ অ
তাকে আপোনাৰ
মই ফোনটো তুমি আঁতৰত লৈ আছা নি বাৰু
নাই নাই ওচৰতে আছোঁ।
কাণতে লৈ লোৱাচোন।
অ কাণতে লৈছো,
অ ইকো হৈ গৈছিলে মানে
অ জানো তেতিয়াহলে কিয় তেনেকুৱা হৈছে অ এতিয়া নাই অ এই নেটৱৰ্কৰ প্ৰব্লেমো হ'ব পাৰে।
অ হ'ব পাৰে চাগে অ।
তাক আপুনি ৰাতি ভাত কিহে বনাব লৰাটোৱে ববা
মই জানো কিহে বনাও
অ লৰা মানে অকমান বাবাই উলিয়াই লৈ গৈছে।
অঁ দুষ্টামিবোৰ কমিছ-
এ দুষ্ট নাই কমা, কি কৈছো আপ মানে ইমান দুষ্ট হৈছে নহয় কবলৈ একো ভাষাই নাই আও
অকমানৰ বাঢি
সমানে বাঢ়ি গৈছে আজি ওচৰৰ ল'ৰা এজন আহিছিলে গম পাইছে নে গমেই নে পাওঁক কোন চিপত নো গৈ কামুৰ মাৰি দিলেগে বাউকে দাগ নবহিলে বুলিহে।
উম-উম এই ল'ৰা ছোৱালীবোৰ তেনেকুৱাই আৰু সেইবোৰ সিহঁতৰ মানে এতিয়া এইটো বয়সত দাঁত বিলাক কুটকুটাই থাকে যে
উম।
নগজে জানো দাঁত গজিবৰ সময়ত কিবা হেৰি হৈ থাকে যে? সেইকাৰণে কামোৰে এতিয়া এইকেইদিনত কামুৰিব নহয় তাৰপিছত নিজে-নিজে নাইকিয়া হৈ যাব। এইটো অভ্যাস হৈ নাচে মানে। সেই সিহতৰ দত বোৰ খুটকুটনি লয় কাৰণে কামোৰ মাৰি দিয়ে তাৰ পিছত আকৌ ভাল হৈ যাবগে।
উম হেৰি যে নহয় আকৌ দাঁতৰ কথা যে ভয়ো লাগে নহয় পতক কে।
এ একো নাই একো নাই সৰু ল'ৰা ছোৱালী নিমখ পানী অকণ দি ধুই দিলে একো নাই এতিয়া ঘা চা লগা নাই নহয় একো নাই।
নাই লগা বু ইমান দুষ্ট হৈছে কি কৰি নো ঠিক কৰিম আৰু ক'বই পৰা নাই।
এ' হয়য়ে আৰু এইটো সময়ত নিজে নিজে নাইকিয়া হৈ যাবগে।
তাকে হে।
লাহে লাহে আমাৰ বোৰ অকণমান কমিছে হে নহয় এতিয়া খেলা জহতহে কাজিয়া কৰে, এনেই দুষ্ট আমিবোৰ অলপ কমিলে আগতে আমাৰো দুষ্ট আছিলে।
তাকে স্কুলতে অহা বছৰৰ পৰা স্কুলতে দিব লাগিব যেন পাইছো
ইমান সৰু পৰাই নিদিবা তাৰ পৰা আমনি লাগিবগে
সেইটোও হয় বাও
সৰু পৰাই দি থাকিলে আমনি লাগে আমাৰ ল'ৰাটোক অকনমানিৰ পৰা দুবছৰ এবছৰ মানৰ পৰা অংগনাবাদী নিলো তাৰ পৰা এতিয়া আমনি লাগিলে যাবলৈ মন নকৰে নহয়।
উম সেইটো হয়েই‌
যি দিন সোনকালৰ পৰা নি থাকিলে আমনি লাগে এনেইতো সিহঁতৰ তিন বছৰৰ পৰাহে নিয়ে ধৰা,
উম।
এ তাৰাপা আকৌ এতিয়া দেৰি পৰা নি থাকিলে আমনি লাগে,
তাকে এতিয়া সেয়া ভাত পানী খালে নে?
ভাত পানী খালো অ আবেলি পানী ঢালি পইতা ভাত আলু গুটি পিটিকা অ তেনেকেই খালো।
অ বৰ ভাল লাগে তেনেকে পাই।
ময় ভাল পাও মই এতিয়া হেৰি আকৌ বাইক পখাও আহিছে মোৰ কোন কামো মিষ্টি-চিষ্টি লগাবলৈ হেৰি কৰিছে মই বোলো বাৰিষাটো যাওক। বাঁহৰ খুটা দি পেলাই হেৰি কৰিম উম আকৌ সেই জামেলা লগালে মান দু কাইনটো পতককে ফোন কৰিলে দি পঠিয়া বুলি আমি বহি থকাত থাকিলো দি পঠিয়ালে নহয়, মই নিদিয় হলে ভাল পালো হেতেন।
হয় অ পটককে তেনেকুৱা
আকৌ নহলে মানে সেই টেংকীটো বেয়া হৈ যাব ভাগি থাকিব বুলি পৰি পেলাই
উম উম। আৰু আজিকালি বস্তু বিলাকৰ ইমান দাম আপোনাই এনেই লোকচান কৰিব নোৱাৰি ন
উম সেয়া আকৌ এতিয়া ক'ত এতিয়া আৰু মাটিও ৰুবলৈ হৈছে নহয় এতিয়া কথা সেইবোৰ আধা কণী হৈ থাকিব আক-
সেইটো হয় বাৰু আমাৰো আজি হেৰি এচাহ বোৱালে বাৰু। আচ্ছা আচ্ছা বোৱাই চাগে
আমাৰ এচাহ কেতিয়াবাতে বোৱালে এতিয়া আকৌ হেৰি কঠীয়া তুলিমা আও পূৰা হাল বাই যাম আৰু উৰুমা মানে একেদিনা খনে
অ এই তেনেকুৱা হলে ভাল আৰু এই আমাৰ দূৰণিত যে বৰ বেয়া
উম গৰু নাই গৰু নাই যে সেইটো কাৰণে মানে দিগদাৰ।
অ আমাৰো গৰু নাই বা মই ট্ৰেক্টৰে বোৱাহে।
অ সেইকাৰণে আমাৰ দুচাহ একেলগতে বাই লগতে ৰুম বোকাও হৈ প আৰু ৰুমো আৰু মানে তেনেকুৱা কৰিম বুলি ভাবি আছো
অ এনেই আপোনালোকৰ সেই মিস্ত্ৰীজন ওচৰে নে দে- টোৱনি
মিস্ত্ৰীজন ওচৰৰে হ'ব এই দেউৰী মানুহ এজন। এ দেউৰী মানুহ সেইজনকে লগাম বুলি ভাবিছো এ সি আহি বহি আছিলে সি তাৰাপা বোলে সি ব কৰ নেকি‌? থাকি পেলাই কৰোঁ আকৌ তাৰপা সেই ৰহ মই ফোন কৰো বুলি কলে আৰু কৈ সিহঁতি বহিয়ে থাকিলে মাল আহি হাজিৰ।
সেয়া চাগে তাৰও চাগে কাম অকণমান নাইকিয়া হৈজে।
অ' তাৰাপা আকৌ আমাৰ মানে দোকানীজন মানে বাকী কে বস্তু হেৰি কৰিলেও দিয়ে বা বাৰু দেই যেতিয়াই কয় ফোন কৰি দিয়ে মানে দি পঠিয়াই এতিয়া সি দিয়ে পঠিয়াইছে বাৰু লগতে।
অহ কৰ পৰা আনে আপোনালোকৰ মাল
আমাৰ এই অলপ আঁতৰৰ আমাৰ ঘৰৰ পৰা চাৰি কিলোমিটাৰ মান হব।
অহ।
তাৰপৰা আনো।
ঠিকে আছে কৈ পেলাব লাগে আৰু সেই আপোনাৰ থা কিলে থাকিহে যায়।
থাকি যায় অ' তেতিয়া মানে ভিতৰলে পানীতটো ৰানিং কৰিব পাৰা হ'ব এতিয়ালৈকে পানী ৰানিং কৰা নাই নহয়।
অ'। তাকে, বাকী ৰাতিলে ভাত কিহে বনাব?
ৰাতি মই ভাতৰ চিন্তা কৰাই নাই সোণজনী।
অ' ফোন এটা কৰি মেলি থাকিবচোন মাজে মাজে। মনতো পৰে মোৰো এয়া ল'ৰাৰ যি অতপালি।
কৰিবাচোন কৰিবা মই সেই স‌ মোৰ কেতিয়াবা সময়ে নিমিলে বহুত দিন তোমালোকৰ ফালে যোৱাও নাই তোমালোকো অহা নাই কিনো খা খবৰ নাই। এতিয়া হ'ল।
নাই অহা আহিবচোন আহিব এদিন দাদাৰ লগতে।
দাদা লগত অ, তুমিও আহিবাচোন এদিন ভাত খাম খাবলৈ মাতিম-মাতিম-মাতিম, মাতিম'কে সময় নিমিলা তাই হৈছেকে, এদিন মাতিম বাৰু।
অ' হ'ব আৰু মাতিলে যাম আৰু। বোলে মাতিলে ৰণ লৈকো যাবা নামাত
নামাতিলে ভোজলও নাযাবা অ তোমালোকৰ সেই কাষৰ বোৱাৰীজনী ঠিকে আছেনে?
বোৱায়ীজনী ঠিকে আছে অ'।
অ' সেহঁতৰ ঘৰৰ চবৰে ভালনে? সিহঁতৰ ছোৱলীজনী স্কুলত, সিহঁতৰ ছোৱলীজনী স্কুলত দিলে নে?
ইস্কুলত দিলে। হেৰি তাঁত এখনো লগাই থৈছে, এই ৰাজ আজৰিয়ে নেপায় আকৌ আগবেলাটো সেই ছোৱালী স্কুল পঠিয়াব লাগে তাৰপিছত আকৌ সিহঁতৰ মানে ভাত এক টাইমেই খাই যে দেৰটা দুটা বজাত ভাত খাই, ভাত খাই মেলি আক- শুৱে শুই উঠিও মানে তা'তলে অকণমান আহে আও।
অ সেইটো কথা আক। সময় মেকআপ কৰিব নোৱাৰা হৈছেগে।
উম আৰু সেই যে এনেও ল'ৰা-ছোৱালী বিলাক স্কুলত দিয়া পিছত মানুহ বিলাক হেৰি হৈ যায় ন অকণমান।
অ দুইজনী লগ খাই এদিন ওলাবাহিচোন নহলে টমটম এখনতে‌।
অ' যাম যাম দিয়ক এদিন যাম বাৰু মইও হেয়ি
নহয়।
বৌকো কম মই বোলো এদিন যাম সেই মাতিছে। আপুনি ইমানকে - ইমানকে মাতি থাকে যাবলে নহয় ও।
তাকেহে আহিবা এদিন এতিয়া ঠিক আছে এতিয়া হ'ব দিয়া সন্ধিয়া লাগিলে ধূপ-চুপ জ্বলাব। হ'ল, উম উম, কৰিবা পাছত ফোন। অ' হ'ব। হ'ব দিয়া।